অঁ ক
খৰ ভালে
হা হা
খবৰ ভাল
ুতোৰ
ভালে ঘৰৰ খবৰ পাতি অ পঢ়া প কেনেকুৱা চলি আছে
ঠিকেই তোৰ
ভালেই বাৰু
অ তই কি কৰি আছ
এনে ৰাস্তা ফালে লৈ আছো ৰই
মই ঘৰতে আছোঁ
অ
ভাত খালি উম খালো তই অ
ক
গমমাৰ ক'ত যায় ফুৰিব
জানো ক'ত যাও তই যাবি নেকি কৰবাত
মই যাম বাৰু
কত যাবি এনে
হয়
অ ময়ো যাম
অ কনটেক্ট কৰিম দেই
অ কৰিবি কৰিবি আহ তোৰ আহ কম কম তোৰো লগৰ যাব চাগৈ কোনোবা
অঁ যাব বাৰু
অঁ কোন যাব
হা
মানে কেইটামান যাব
মানে যাব সাতটা মান যাব
অঁ মোৰ লগৰ পাঁচজনীমান যাব চাগে ছয় পাঁচজনীমান
উম
কৈ চাম এনে কেতিয়া যাবি গৰম বন্ধত
গৰমবন্ধ দছ তাৰিখনে যাম নিকি জুলাইৰ
অঁ দছ তাৰিখে পাৰিম- অ-
উম কণ্টেক্ কৰি আছো তোক
অ কৰিবি কৰিবি
কিহত যাবি এনে
হম
কিহত যাবি
কি
কিহত যাবি
গাড়ী ভাড়া কৰি যাম ইয়াৰ পা-
অহঁ
বস্তু মানে ইয়াৰ পৰা লৈ যাম
অঁ অঁ
উম
ভাত খালি হা হা কি কৈ আছিলি কি নাই কৰা তই কৰিবি নিকি
মই কৰিম বুলি ভাবিছো পাৰ্টনাৰশ্বিপ হব পাৰিবি উম হেৰি বিজনেচ কৰিম বুলি ভাবিছো
কিহৰ
কাপোৰৰ দোকান
অহ কাপোৰৰ দোকান কি কি কাপোৰ আনিবি এনে
উম উমমম ল'ৰাৰ চাৰ্ট, পেণ্ট, ট্ৰেক পেণ্ট, বেগী পেণ্ট আৰু এতিয়া গৰমৰ চিজন যে হাফ পেণ্ট আৰু গেঞ্জী আনিম
অঁ অঁ ছোৱালী মানুহৰো আনিবি
অ ছোৱালী মানুহৰ আনিম উম আৰু চেণ্ডেল, জোতা থ'ম
অ কুৰ্তা আকৌ কিবা কিবি ছোৱালী মানুহৰ হাপ পেণ্ট, স্পৰ্টিং মানুহৰো তেনেকুৱাই কিবা কিবি আনিলেই হ'ল আৰু অকল কাপোৰৰ দোকানে দিবি ই নাই কিবা আৰু বেলেগো
বেলেগ নিদিও আৰু কাপোৰ দোকান জোতা, চেন্দেল
হেৰি পাৰ যদি বোকে চোকে ৰাখিব পাৰিলি হয়
উম
অহ বোকেতো এতিয়া ন চবেই লৈয়ে থাকে।
উম বস্তু বিলাক ইই ইয়া পা নিম গাড়ীত গলে ভাল পুং গলে
অ
ভাল পোং গ'লে বস্তুবিলাক ঘৰ নিব হিহতি
অ' অ'
কৰ
উম আৰু? ঢোল বজা নাই? অ
তই ঘৰতে আছ নে ক'ৰবাত গৈছ?
ঘৰতে এনেই বহি আছোঁ।
অ' মাহঁতে কি কৰিছে?
মাহঁত আছে
অঁ
সুন্দৰ
আমাৰো এনেই আছে। ভাত খালি নে নাই খোৱা পাহৰি থাকিলো নহয়।
খালো ভাত।
কিহৰ লগত খালি?
উম মাছ, তই?
আমাৰো এয়া কিবা উম মাছেই খালো আমি।
উম
মাছ ভাত দালি এই আৰু
এডমিশ্যন ক'ত ল'বি?
এডমি এডমিশ্যন এই তেজপুৰত, তই?
অ' মই ঢেকিয়াজুলিৰ
অ ঢেকীয়াজুলি, ভালেই! তেজপুৰত মানে আমাৰ জে জেঠাইহঁত আছে যে তাত। তে সেইকাৰণে থাক তাতে থাকি কিনে মানে এইপিনে অহা যোৱা কৰিম আৰু
উম
তেতিয়া ইমান ভাড়াও নাযায়। অহা-যোৱা কৰা, প তই কি পিজিত থাকিবি নে নে অ' কিবা আহা-যোৱা কৰিবি?
আহা-যোৱা
ঠিকেই আছে। এতিয়া মই ঘৰতে আছো।
অ
তই তইতো ঘৰতে আছ?
উম
হেল্ল', উম ভালেই তোৰ?
ভালে
ক্লাছটো হোৱা নাই বাৰু এনেই পঢ়ি আছোঁ।
উম
ভাওনা পাতিলে তাত?
অ' আমাৰ ঘৰত ভাওানা পাতিলে।
অহ! নাই নাই পতা আমাৰ ঘৰত
অ' কবি মোক মই যাম
অ' কণ্টেক্ট কৰিম চাব আহিবি পাতিলে মানে, পাতিব বোলে শুনিছো বাৰু। ভাদ মাহত বোলে পাতিব ভা ভাদ মাহত বোলে পাতিব।
ত কি ভাল, ম, মতা মানুহ নে মাইকী মানুৰ?
মতা মানুহৰ দিব বোলে।
অঁ।
এখন নামঘৰ যে আৰু এখন নামঘৰ মতা মানুহৰ ।
অহ।
নতুন গাওঁ বুলি এখন নামঘৰ মানে আছে তাত পাতি ম মতা মানুহ
কি এবাৰো পতা নাইকি, এবাৰ নতুন পাতিবহে নেকি?
উম, পাতিবহে বোলে। আহিবি চাব কনটেকট কৰিম।
অঁ, মাতিবি। উম, উম।
মাতিলেই হ'ল আৰু যাম খালি।
উম।
কি কৰি আছিলি তই এতিয়া? বহি আছ এতিয়া এনি?
উম। ত এনে এতিয়া
ক? হেল্ল'? হেল্ল'? হেল্ল'? হেল্ল', হেল্ল'?
খোৱা বস্তু কেনো ভাল লাগে, কি ভাল লাগে?
অ', খোৱা বস্তু এতিয়া, অহ। ম'ম ভাল লাগে বেছিকে। তোৰ? তোৰ? হেল্ল'? ক, কি হ'ল?
মানে খোৱা বস্তু ম'ম' ভাল লাগে না চাওমিন না আৰু কিবা কিবি?
অহ, হেৰি ম'ম ভাল লাগে। তোৰ?
অ, মোৰ ম'ম, চাওমিন, এই চব ভাল লাগে খাব খালেই হ'ল খালেই। খালে পেট ভৰিবইে লাগে।
মোৰ ম'মটো বেছিয়ে ভাল লাগে।
অঁ, এ এনেও ছোৱালী মানুহৰ ম'মটোৱে বেছি ভাল লাগে আৰু চাওমিনটো।
উম।
আৰু আৰু আৰু মাংস
মাংস গাহৰিটো ভাল লাগে। তোৰ?
মোৰ গাহৰিটোৱে বাৰু। কামটো দে
ঠিকে আছে।
উম। ক আৰু?
কি ক'ম আৰু, তই
এতিয়া আৰু ন? ফিক্স। মানে এইপানে কৰবাত উম ফুৰিব যাম বুলি কৈছ চিল যানে ফিক্স।
অ', ফিক্স, দহ তাৰিখে যামেই।
অ', অ', যাম যাম।
উ দহ তাৰিখে যাবই লকিব মানে। ফিক্স সেইতো।
এতিয়া কৰবাত যাও নেকি তই
নাই চাইকেলখনত পাম মাৰি গৈছো
অঁ
বিজনেছত কন্টেকট কৰিম দেই
অ অ কৰিবি কৰিবি থাকিম মই
তৌ কিবা বিজনেছ খুললে কণ্ডে্ট কৰিবি
অঁ কৰিম কৰিম
উম
কৰিলেই হ'ল আৰু কিবা এটা এনেই বহি থকাতকৈ
হেল্ল' হেল্ল' হেল্ল'
অঁ
দহ তাৰিখে যাম আমি
অ যাম যাম
মানে কেইদিন থাকিবি
হা
কেইদিন থাকাকে তমি
পাঁচ ছয় দিন এনেকে মানে অকমান ঘূৰি পকি আহিম আকৌ
পাঁচ ছয় দিন মান ন
অ
আহিলেই হ'ল পাঁচটা দিন থাকি
হা
আমাৰনো কি আমি খালি যেতিয়া আহিলো আহিম আৰু আমি
অ পাঁচ ছয় ছয়দিন থাককে
দিব দিব যাবলৈ দিব আজিকালি দিয়ে ন হলে
অ কিছুমানক নিদিয়ে ন কাৰণে কৈছো আৰু
অ সুধি আগতে সুধি লম বাৰু দিয়ে নে নিদিয়ে তাৰপিছত তোক জনাম
উম খবৰ ভালে আৰু এনে
অ ভালেই ভালে তোৰতো ভাল চাগে তোৰ ভালেই
হলে বাৰু যাব দে কালি কন্টেক কৰি আছো
যোৱাৰ আগত মোক এবাৰ ফোন কৰিবি
অ অ
দে আহ ঠিক আছে